হেল্ল'।
হেল্ল'।
কোৱা।
অ, কি কৰিছা?
এনেই আছো তুমি?
অ, মই এনেই আছিলো?
ভাত-পানী খালা?
ভাত পানী খোৱা হ'ল অ, তুমি?
অ' খালো দিয়া। বাকী কলেজ গৈছিলা?
মই স্কুল।
অ, স্কুল গৈছিলা?
নাই-নাই আজি যোৱা নাছিলো। আজি মানে আমাৰ ৰিজাল্ট দিছে সেইকাৰণে। অ, ৰিজাল্ট ঠিকে হৈছে।
অ এইটো কিহৰ পৰীক্ষা হৈছে?
আমৰ ইটো ফাৰ্ষ্ট ইউনিট টেষ্ট মানে, আমৰ ৰিজাল্ট দি দিয়ে স্কুলত। ফাষ্ট, ছেকেণ্ড, থাৰ্ড এনেকে ৰিজাল্ট দিয়ে। দিদিয়ে।
ঠিকে আছে, ভাল হৈছে ন একজাম।
অ, ঠিকেই হৈছে বাৰু।
ঠিকে আছে, তেন্তে। বাকী মাহঁতৰ খবৰ?
ভালে, ভালে।
ঘৰত চবৰে ভাল?
অ, 'ভাল, ভাল তোমালোকৰ?
ভালেই দিয়া বাকী গৰম কেনেকুৱা?
গৰমতটো আমাৰ ফালে ইমান নাই, মানে এই পথাৰৰ জেগা যে। ঠাণ্ডা, অ', এয়া, ঠাণ্ডাই। ব্লেংকেট লৈ শুব লাগে আৰু।
কি কোৱা? ইমান ধুনীয়া বতৰনে তাত?
ভাল, ইয়াত ঠাণ্ডা।
ভালেই দেখোন তেন্তে হলে যাব লাগিব।
অ, আহি-আহিবা, আহিবা ।
অ, পুৰা পথাৰত ইমান ঘৰেই নাই আমাৰ।
অ, তেনে ভাল দেখোন বতাহ -চতাহ ধুনীয়া মাৰে চাগে ন।? আৰু ইমান গাড়ী- চাঢ়ি মাত বা হুলস্থ,
নাই, নাই, নাই একেবাৰে নাই। পঢ়িবলৈ চহ অ, পঢ়িবলৈও ভাল এতিয়া বা হেই কবলৈ ভাল অশান্তি নাই মানে একো।
তেনেকুৱা ভালেহেতেন তাও পুৰা মুকলি জেগা চাগে।
অ', অ', পুৰা মুকলি মানে আমাৰ আগফালে আগফালেতো ঘৰ থাকিব, কিন্তু পিছফালে একেবাৰে পুৰা পথাৰ একখনো ঘৰ নাই আৰু পিছফালে।
অ, ঠিকে আছে, তেন্তে তেনেকুৱাও ভাল দিয়া থাকি ভাল লাগে। ৰাতিপুৱা পুৰা ঠাণ্ডা আৰু ঠাণ্ডা হৈ থাকে ন।?
অ, এতিয়া ওপৰলে গলে পুৰা বতাহ মাৰে আমাৰ।
তেনে ঠিকেই আছে, যাব লাগিব তেন্তে। অ, 'বাকী কোৱা?
বাকী, এবাৰ জুলাইত ক'ত ফুৰিব যোৱা প্লেন আছে?
তেনেকেতো, যোৱাৰ প্লেন এ, নাই, কাৰণ তেনেকে লগেই নাই। মানে, ঘৰতে আছো আৰু তোমাৰ?
এতিয়ালৈকে হোৱা নাই বাৰু, মানে তাকে ক'ত যাও?
এনে প্লেন এটা ওলোৱা, যদি ঘৰৰ পৰা দিয়ে?
অহহ, 'এতিয়া চাগে নিদিব মোক যাবলে।
জুলাই মাহত।
জুলাইত, চাওঁচোন সুধিব লাগিব মাক।
ব'লা এনেই ক'ৰবাত যাওঁ, মই আমি লাগিলে খুৰিক সুধি দিম এনেইটো আমাক চিনি পায়ে ন, 'তোমাৰ মায়ে।
হয় নেকি?
অহ, '
অ',
ব'লা তেন্তে।
কি হৈ আছ জানা, এতিয়া মানে মই জাষ্ট নটিচ কৰিছো।
অ',
মই অকমান পঢ়িলো হা, এইমাত্ৰ ।
উ'ম
মা, ইমান দেৰি শুই আছিলে।
অ!
এতিয়াই জাস্ত ফোনটো লৈছো, এতিয়াই মা আহিছে।
বকিলে চাগে?
নাই, চাই পেলাই গৈছে, বোম্ববাষ্টিক চাইড আই।
ধেইত তেৰি, পঢ়া সময়ত নাহে এনেই আহে নে?
অ', ইমান পঢ়িলে নাহে, এতিয়া আহিছে ভাই।
ধেইটতেৰী, আৰু যদি ফুৰিব যোৱা কথা কোৱা তেতিয়াহ'লে
শেষ, মোক চাগে নিদিব। চাগে।
এ সোধা, সোধা দিবতো।
সুধিব লাগিব ৰবা, এনেই গ'লেনো ক'ত যাব পাৰিমনো, ওচৰতো যাব লাগিব ইমানতো দূৰতটো যাব নিদিব।
উম! হেৰিলৈ যাম বোলা।
ক'লে?
এ! তোমাৰ ঘৰত পাতি দিম বাৰু কথাটো, চব ডাঙৰ ছোৱালী যাম ল'ৰা নিনু তেনেকে। ছোৱালীয়ে যাম লাগিলে, লৰা মানে কোনা দাদ হত দুটা মানে ন, ল'ৰাটো লাগিব ন তিনটা হলেও দাদা কেইটামান। কেইটা মানে, তিনটা। ডাঙৰ, ডাঙৰ মানে অকন ফেমিলি মেম্বাৰে।
অ',
ত' হেৰি ললৈ যাম বোলা, তোমাৰ শ্বিলং, মেঘালয়।
অ', মই ক্লাছ টেন এবাৰ
একো নহয়।
মোক নিদিব চাগে
দিব তুমি সুধিছোৱা-
তাকে দিব।
অ', মাক কোৱা যে এনেকে তেনেকে এতিয়াতো গৰম দিনতো মেট্ৰিকলৈ কিমান তোমাৰ ফেব্ৰুৱাৰীতহে হ'ব নো মেট্ৰিকতটো চ' তেতিয়ালৈকে তুমি- কোৱা যে জুলাই মাহত আমিনো কি কৰিমনো ঘৰত থাকি, দিনতো গৰমেই এদিন, দুদিন, তিনদিনৰ কাৰণে যামহে তাৰ পিছত ঘৰত আহিবা তুমি আকৌ পঢ়ি থাকিবা গোটেই বছৰতো -
তাকে কৈ চাম ৰবা মাক মই যদি- দিয়েটো ভালেই।
আৰু বেছি দূৰো নহয় নহয় আমাৰ ইয়াৰপানো কিমান দূৰ।
অ গম পাইছো গৈছো মই শ্বিলঙলৈ দেই মাহঁত।
অ তেনে ব'লা ক'ৰবাত যাওঁ।
সুধি চাম ৰবা মাক যদি দিয়ে যাম বাৰু।
এই দিয়ে নহয় অ বোলা বোলা।
নহয় আমাৰ মানে ঘৰৰ পৰা ইমান টাইতো নাই মানে। ছিল মোক বাৰু ইমান ৰ ৰোগ। তোক নকৰে ইমানটা মোক।
গম পাইছো আমাকো নকয় যদি মোৰ মানে দাদা যাম বুলি কৈছে ন। আৰু তোমাৰ মাইতনেও অলপ। চিনি পায় আমাকো ত' সেইিচাপে মানে কথাটো পাতি দিম। কাটি দিয়াৰ পিছত তোমাৰ কি আও দিব চাগে যাবলৈ?
দিলে যাম বাৰু কেচ নাই।
অ আমাৰ ৰিক্সতে লৈ যাম। কম আমি আমাৰ লগতে লৈ যাম আমাৰ লগতে থ থ। ম আৰু ক'তো যাব কৰিব নিদ। দ। মানে যেনেকে কম আৰু মা আও মানে। ফুচোলাম আও। হেল্ল'
হেল্ল' ঠিক আছে মই সুধিম বাৰু দিয়া মাক।
অ তোমাৰ এইটো কি বুলি কয়? শুনা না।
আ ৰবা দেই।
অ উম
এইটো কি বুলি কয় তোমাৰ? এনে ভাল জেগা কোৱাচোন তুমিতো গৈছাই।
মইটোতো ভাল জেগাত তেনেকে ফুৰিব যোৱাত গৈছো বাৰু কাশ্মীৰ গৈছো অৰুণাচল গৈছো তেনেকে গৈছো বাৰু।
আহ আৰু?
আৰু কলিকতা গৈছো।
এ ইমান দূৰ নহয় নহয়।আমাৰ ইয়াৰে কোৱা ইমান দৰ যাব।
অ মান ত ক'ত ক'ত সুধিছা। তো কৈছো। মই অ ওচৰৰ জেগা এই অৰুণাচল। অৰুণাচলৰ হেৰিলে টেকে যাব পাৰোঁ অৰুণাচলত যাব পাৰোঁ। ওৰ বুলি কলে ইমান দূৰ নহয় আমি দাদা মই গৈচিলোঁ।
অ ন অ তোমাৰ দাদাক কো লৈ ল'বা।তেতিয়া কি ঠিক মায়ে যাবও দিব পাৰে দাদা যাব ন। তোমাৰ এতিয়া ডাঙৰতে যাব তোমাৰ লগত। হয় ক ন আমাৰ মোৰ দৰা যাব। ত মোৰ লগৰজনীক দাদাক যাম বুলি কৈছে। চ' ভালে আমাৰ তিনিটা গোটেইটা তিনিটা দাদা মিলি লক। হব। হৈ গ'ল, কথা নাই ডাঙৰ তিনিটা গৈছে, এতিাত আমি কেইটা পোৱালি নো ছোৱালী, ছোৱালী পাঁচজনী বা ছয়জনী হে
উঁম হব, তাকে সুধি চাম দিয়া মই মাক কম মাক মই দাদাকো কম। হা, জেগা সেই এ' অৰুণাচলে ভাল আছে। অৰুণাচল জিৰৰ আগত, বহুত আগত আছে মানে, ইমানো দূৰ নহয় ধুনীয়া, জিৰৰ আগত
কিমান ঘণ্টা ৰাস্তাই এনে?
ইমানো নহয়, দুঘন্টা তিনি ঘণ্টা মান মে বেছি হলে। অঁ বহুত ধুনীয়া জেগা আছে তাত, ৱাটাৰফল হৈ থাকে, বহুত ভাল লাগে।
আচ্চা, এনেই গলে কিহত যাবা?
গ'লেতো যাব পাৰি, আমিতো স্কুটিত গৈছো।
কিন্তু, স্কুটি ছোৱালী খিনিয়ে চলাব জানো
নহ গাড়ীত, গাড়ী চাথী যাব তাৰো ভাল হ'ব।
আঁহ, কাৰ এখন তেনে ঠিক কৰিব লাগিব।
অঁ।
এখননে দুখন, বলে এখন ঠিক কৰিনে নে, কাৰত ৰাতিব জানো, তোমাৰ তিনিটা, দেৰাা তিনটা আৰু পাঁচজনী ছোৱালী।
জানো?
বলোৰত আতিব নে, স্কপিঅ'ত?
এ' কিবা এখন ঠিক কৰিলে হ'ল, যদি যাম বুলি হেৰি কৰা হয়।
থাক, দুদিন থাকাকে যাবা নেকি?
তাতোতো আমি গৈছো, চব জেগা বিলাক চাইছো, ফটো চটো উঠি পেলাই গুচি আহিছো, ইমান তেনেকে হেৰি ঠগা ঠগি কৰা নাই বাৰু আমি এই থাকো, অকমান দূৰলৈ গৈ পেলাই তাত, পাই নহয়
অঁ থাকো বোলে, একো নহয় দিয়া, দুদিন থাকবা, তিনদিন থাকি দিও, কি কোৱা? তোমালোকে যেতিয়া গৈছিলা, তেতিয়া, পইচাটো কিমান লৈছিলে?
পইচা তেনেকে আমাৰ, পইচা ক'ত ল'ব, পইচা লোৱাই নাই তেনেকে আমাৰ। ম তেলৰ খৰচাতটো আছে আৰু, তেনেকে পইচা বাকী সেইকাৰণে হা?
তেলৰ খৰচ কিমান যায়নে?
তেলৰকো ইমান ঠিককে মই নাজানো।
থ্ৰী থাউজেণ্ড।
ই অ' আমি যদি চব যাওঁ তেতিয়াহ'লে থ্ৰী থাউজেণ্ড মান পৰিব এনে আমাৰ ইমান কৰা নাছিলে।
আৰু, আৰু তোমাৰ তাত যে। জেগাবোৰ কেনেকুৱা মানে?
জেগাবোৰৰ ধুনীয়া বহুত। ধুনীয়া।
ধুনীয়া ন আৰু খোৱা বোৱাটো।
খোৱা-বোৱা ভাল, ভাল অ' তাত। ত' তাতে মানে ধুনীয়া দোকান চোকান পাবা মাংস চাংস মজা বনাই সেই আপাৰ হিল চাইডত আৰু।
উম্।
ভাল। খোৱা বোৱা জেগাতো বহুত ভাল আছে।
তেনে ঠিকে আছে আৰু তেন্তে তোমাৰ এনেকুৱা জেগা হা মানে, খোৱা বোৱা ভাল ন তাত? ত' পাৰ্কিং চাৰ্কিংৰ কাৰণে জেগা আছে ন।
আছে, আছে, আছে পাৰ্কিঙত কিমাননো ল'ব। ল'লে বিশ ত্ৰিশ টকা ল'ব চাগে।
আকৌ বোলে এনেকে শুনিছো বাহিৰত তোমাৰ এনেকা জেগাাবিলাকৰ দুশ এশ।
হেই নলয় নলয় আমি যাওঁতে। লোৱা নাই।
লোৱা নাই ন।
উম, উম লোৱা নাই। অ' গাড়ীটোতো গম নোপাম দেই। গাড়ীত এনেই
গাড়ীত চোন এশ।
অ' অ'তাতকেতো বেছি ল'ব নালাগে।
সেইটোৱেতো এতিয়া তোমাৰ, আমি যদি ৰাতিপুৱা কেইটাত তোমালোকে এনে কেইটাত গৈছিলা স্কুটিত।
আমি কেইটাত গৈছিলো। আমি ৰাতি ওলাইছো ন নটা দহটা মানতে ওলাই গৈছো আমি। আমি আহি পাইছো পাঁচটা, দহটা মানত ওলাইছো পাঁচটা মানত আহিছো। মানে ওলাই মিলি যাওঁতে তেল চেল। ভৰাই বা স্কুটি যিহেতু টাইমো লাগে ন অলপমান ওপৰৰ জেগা ন উঠিবলৈ।
সেইটো হয় বাৰু।
উম্।
তোমাৰ আমি এটা কাম কৰো, উম হেৰি অ' গাড়ী এখন ঠিক কৰো ন তোমাৰ চিনাকি আছে নেকি গাড়ী?
গাড়ী চিনাকি তেনেকে, লৈ যাব পৰা গাড়ীটো মোৰ নাই।
আহ দাদাহঁতক কম দাদাহঁতক আৰু এতিয়া এৰি দিয়া গাড়ী চাৰি তাৰপিছত- পাঁচজন ন তিনি হাজাৰ তেল তেতিয়া ভৰাই ল'ম ।
অ পাৰি
আৰু তোমাৰ তাৰপিছত আহ ঘৰৰ পৰা‌ কেইটাত তোমাৰ সাতটা চাৰে সাতটা।
অ ওলাই গলো তেতিয়া আহি পাই যামি আৰু ফুৰিছো অ
তেনে সাতটা চাৰে সাতটা নহলে আঠটা কি কয় কোনটো টাইম ঠিক কৰো কোৱা।
এ আঠটা নটা মানতে আৰু
আঠটা নটা ন আৰু - পইচাটো কিমান লয় নে চবে মানে- পৰা যোনটো মানে চবে ল'ব বিচাৰে সেইটো ফিকচ দাম টোৱে কৰি দিয়ে কিমান দাম নো এনেই?
পইচা এজনৰ পা সেইটো মই ভালকে নিয়া নিবিলাক দি- কচ কৰি পেলাই পিছতে কৰিলেই হ'ল আৰু-
এনেই তাত অ খৰচ চচ কিমান যাব এনেই তাত মানে
ইমান ইমান নেযায় দেই ইমান তাত নাযায় মানে আমি আমি একেবাৰে ইমান পইচা খৰচ কৰাই নাই আমি
তেনে তেনে তোমাৰ টু থাউজেন লৈ ন কি কোৱা
হৈ যাব পাৰ পাৰ্চন ইমানটোতো হৈ যাব
অ টু থাউজেন সিমানটোলৈকে কৰিলো ন তেতিয়া চবৰে হ'ব তেতিয়াওো সবকে ইমান নিদিব চাগে পইচা ন ঘৰ পৰা বাছ-
অ সেইটোৱে সেইটো নিদিব ইমান
চাৰি হোজাৰ পাঁচ হোজাৰটো ক'ত দিব তেনে দুহেজাৰ এটা লৈ লওঁ আৰু তোমাৰ তেলৰ চবে পাঁচশ পাঁচশকে দিম
উম উম চলিব
সেটোতো চাই যাব ন আৰু তোমাৰ খোৱা বোৱাত হোটেলৰ খাব চাগে চবেই
অ হোতলতে ত মঞ্জী বনাই কৰা এ নাই হোটেলতে খাওঁ আৰু
যদি হোটেলতে খাওঁ তেন্তে তিনদিন থাকি ৰুমৰ ভাড়া এতিয়া কিমান পৰিব বা এইটো তুমি কাৰোবাক সুধিবাচোন
অ ঠিক আছে ঠিক আছে দিয়া মই সুধিম বাৰু অ অ ঠিক আছে ৰ'ব অ অ অ